হেল্লো'।
হেল্লো'।
কি কৰি আছা?
এয়া বহি আছো।
মইয়ো এতিয়া ভাত বনাইছো। বাচনকেইটা মাজিলোঁ, পানী ফিল্টাৰ কৰিলোঁ। কাম চাম কৰি, ঘৰ চৰ চফা কৰি এতিয়া। বহিলোঁ অকণমান ফেনৰ তলত।
আহ গাই গৰু আছে গাই গৰু। গা দি থাকো পানী খোৱাইছো।
ঠিকে আছে গাখীৰ দিয়ে নে?
নিদিয়ে।
অ গৰু কেইটা?
তিনিটা। তোমাৰ আছে?
নাই গৰু ছাগলী একো নাই।
এতিয়া ছোৱালী কি কৰি আছে?
গৰম লাগি আছে ফেনত তলত শুৱাই থৈছো, বাহিৰত ইমান গৰম।
অ' এতিয়া অহা নাই ছোৱালীটো আহিব কান্দিব আহি কান্দিব। স্কুলত সি খালি কৈ থাকে পৰীক্ষা। আহিছে আমি নাযাও নাযাও।
পৰীক্ষা নিদিলে ওপৰত কেনেকে উঠিব।
নহয় সি ভাবে যে এতিয়া পৰীক্ষা আহিছে। ঘৰতে থাকিম গৈ পৰীক্ষা দিম সেইটো বাবে।
অ মানে পৰীক্ষাৰ সময়ত যাব এতিয়া আগত। নাযায়। আগত যাব লাগিব আগত কি কি পঢ়াই। শিকিব লাগিব। নহ'লে কি লিখিব পৰীক্ষাত গৈ কেনে।
এইবিলাক বাহানা কৰি থাকে ছোৱালী।
উ ভালকে বুজাই তুজাই পঢ়াব লাগিব।।
দি দিম তোমাৰ ওচৰতে দি দিম মাহৰ কাৰণে। যে তাতে থাকি পঢ়িবা। মাহিলীয়ে কিমান লয় টিউশ্যনত?
মোৰ ছোৱালীৰ সেই চাৰিশ টকা লয়। এতিয়া তাতো জানো কিমান লয় পাঁচশ লয় নেকি?
অ ললে লক পাঁচশ ললে লক একমাহৰ কাৰণে দি দিম তুমিও পঢ়ি পঢ়াবা থাকিবা।
অ ময়ো ঘৰত পঢ়াব পাৰিম।
বেছিভাগ ইংলিছটো বেছি পঢ়িলে আৰু অংকটো পঢ়িলেই আমাৰ হৈ গ'ল। পাৰে বেছিভাগ হিন্দী বেছি পাৰে ইংলিছো পাৰে।
অসুবিধাটো ক
অ অলপ চেক কৰিলে আৰু বেছি ভাল হ'ব আৰু
সেইটোতো গৰম বন্ধত বহিলে বহিব নিদি দিব নালাগে পঢ়াব লাগে।
অঁ টিউচনটো দি দিলে তাৰ গোটেই খিনি মনত থাকিব নহলে ল'ৰা ছোৱালীৰ লগত খেলি ধুলি থাকোতে একদম যাবগৈ তুমি আহি লাগিলে দুদিন থাকি একদম লৈ যাবা কিবা দিব লাগে লাগিলে লাগে আমি দি দিম
ঠিক আছে মই হেৰি কৰিম এতিয়া নহ'লে একমাহৰ কাৰণে বন্ধ দিলে সি বহি কেনে পঢ়া চৰা তাৰপিছত পাহৰিব সেইটোতো শিকাব লাগিব নহ'লে নহব
নহলে এইটো লগত যাব কাজিয়া লাগিব সেইটো তোৰ লগত যাব কাজিয়া লাগিব
মই দিয়া নাই পৰীক্ষা গৈ যাই লওঁ গৰমতটো বেছি কাৰণে দিয়া নাই ঐটিচ গৰম বন্ধ পৰিলে আগ আগবেলা দিলে প্ৰব্লেম নহব দি থৈ আহিব পাৰিব
অ আগবেলাই দি থৈ আহিবা আঠটা নটা বজাত দি থৈ আহিলে ভাটিবেলা গৰত আহি পঢ়ি থাকিব ভাটিবেলা এই মুছিদৰ পঢ়াটো পঢ়িব চোবাহি
আহ ঘৰতে মাদ্ৰাছা পঢ়ায় আমাক
অ
মাদ্ৰাছাটো ঘৰত পঢ়ে আকৌ টিউশ্যনতো অকমান দূৰত যাব লাগে।
উম কি কৰে ছাও তাৰ দেউতাকে দিয়ে নে নিদিয়ে মইতো কৈ আছো
এতিয়া অ সেইটোয়েতো কথা তাতে
অ দেউতাকে আকৌ দেউতাকে এই তিনি চাৰি মাহৰ কাৰণে গুচি যাব দিয়ে নে নিদিয়ে সেইটোকে হয় কথা
সেইটো দিব পঢ়াৰ কথা
হ সেইটো কাৰণে দিব পাৰে যে ছোৱালী অকলে থাকিলে আৰু বদমাচি বেছি কৰিব তাতে থাকিলে বদমাছীটো নকৰে
সেইকাৰণে তো ঘৰৰ পৰা ওলাব নিদিব নালাগে ঘৰৰ পৰা ওলাব দিলে ছোৱালী কেইটা ল'ৰা ছোৱালী সকলোৱে বেয়া হৈ যায় অ মই নিদু নহয় ঘৰৰ পৰা নোলাই ন যিখিনি সময় খেলিব পাৰে ঘৰৰ ভিতৰত খেলিব লাগে পঢ়িব লাগে ৰাতিপুৱা
সি এতিয়াও বুজা নাই সি খেলি খেলি খেলা ধূলা কৰি থাকিব লাগে এতিয়াও বুজা নাই ৰাতিপুৱা উঠিলে সোনকালে উঠিব উঠি এ মজিদত যাব যাই তাতে পচি আহ আকৌ আহিব আহি মা বাত দিয়া। দিম আকৌ স্কেলৰ যোৱাৰ সময়তে কান্দি থাকিব মই এইটো নহয় ইটো নহয় সিটো, সিটো নহয় সেটো এতিয়াও সৰু- ছোৱালীৰ নিচিনা কৰি থাকে। পানী দিয়া বা বুটল ভৰাই দিয়া
জ্ঞানটো হোৱা নাই ভালকে জ্ঞানটো হলে এনেকা নকৰে। স্কুলত যোৱাৰ আগত গা চা ধুৱাই স্কুলত দিলে গাটো ভাল লাগে আমাৰেতো এনেকে গা ছা ধুৱাই দি দিও।
সেইবিলাক নকৰে সেইবিলাক কৰিলে মাজতটো কৰে মাজে -মাজে বা ফাঁকি দিয়ে আৰু।
তোমালোকৰ চৰকাৰী ঘৰ -ছৰ কিবা এটা পাইছিলানে?
নাই পোৱা মই পোৱা নাই।
উম, হিমন্ত মামাই নিদিয়ে।
দিয়ে নেকি চাও অনলাইন কৰিছো।
উম, এতিয়াতো হিমন্ত মামাই মানুহক সহায় কৰি আছে।
অহ, হিমন্ত তমাৰ মতে সহায় কৰিয়ে আছে সেইটো ভাবিছো যে ল'ৰা এটা পঢ়ি আছে কিবা এটা যদি সহায় দিয়ে। গ়ৰ দৰ নিদিলে নিদিয়ক কিবা এটা ল'ৰাক সহায় দিলে ল'ৰাটো চলিব পাৰিব, মই দুখ কষ্টৰে মাজত দিন কটাইছো কটাই থাকিম।
সেইটোয়েতো ভালকে পঢ়ালে সুখ আহিব সুখ নাহে কিয় ভালকে পঢ়িলে
সেয়া পঢ়াত আজিকালি ল'ৰা -ল'ৰাহতে পঢ়ে ছোৱালীহতো অলপ পঢ়ে ল'ৰাহঁতে একদম পঢ়াত মন নবহে। সিহঁতে খালি বিচাৰিব কোনটো ছোৱালীৰ লগত কথা পাতিম। ছোৱালী কৈ আছে এ ছোৱালী মাকে বুলে কৈ আছে যে তোমাক ল'ৰাটো লাগে না মা দেউতাক লাগে কই মোৰ ল'ৰাটো লাগে মাক -দেউতা নালাগে। লাগে।
আজিকালি ল'ৰা - ছোৱালীৰ মাক
অহ, উম মাত -মাতটো কান্দি আছে। এনেকুৱা কথা শুনি। খোৱাই পিন্ধাই ডাঙৰ দীঘল কৰিলে এতিয়া চা- ছোৱালীটোক কেনেকুৱা কটা ক'লে।
সেইটোৱেতো মান ডাঙৰ কৰিলেও বেয়া এইবিলাক নুবুজে একো।
উম, টাইমটো চাবা। কামটো হৈ গ'ল নেকি?
কি কাম নাই -নাই মই চাই আছো নহয়। নাই এইটো বেছি সুধিব নালাগে নহয়। মই চাই আছো সময় হলে মই কৈ দিম নহয়।
অহ
এতিয়া আকৌ ৰাতি কি বনাবা?
ৰাতি চাও কি বনাব পাৰো।
মই এতিয়া দালি, কণী এইবিলাক বনাই থলো। তাৰপিছত আকৌ ৰাতি কিবা এটা বনাব লাগিব।
সিহঁততো কণী ভাল পায় মই যে কণী -চণী নাখাওঁ দালি নেমু দি খাব লাগিব।
অহ, নিমু এটা তুলো। তুলি দালি দি খাব লাগিব, এতিয়াও খোৱা নাই ছোৱালীটো আহা নাই আহি একদম খঙতে
তাই
ফুলি যাব খঙতে ল'ৰাটো যদি লৈ আহে এতিয়াহে
আহঁ
হয়দে বেছি
অ কালি শাৰী পিন্ধিলে শাৰী পিন্ধি তাক লাগিছে যে ই বোৱাৰী বোৱাৰী বুলি লাগিছে তাক। এ আমাৰ ছোৱালীজনী।
কিয়?
এই কালি যে শাৰী পিন্ধিছিল।
আহ শাৰী চাৰী পিন্ধি গৈছিলে।
অ একদম বোৱাৰীৰ নিচিনা লাগিছে হ একদম ডাঙৰ মাইকীৰ নিচিনা লাগিছে।
ডেখাত ডাঙৰ হৈ গৈছে যে
আহ
ফটো উঠোৱা নাই?
নাই-নাই ফটো উঠোৱা নাই। আকৌ আহিলে আহি পেলাই মোৰ হেৰিতি এ যে বানাল যে নাইটি এটা কয় সেইবিলাক পিন্ধিছে। সকলোৱে কৈ আছে যে এতিয়াহে লাগিছে যোৱা আগৰ পৰা আহি বুলি।
অ নাইতি পিন্ধিছে আকৌ গলৰতো হেই ঠিকে আছে ফটো-চুটো উঠাব লাগে যেতিয়া ভালকৈ শাৰী কাপোৰ মেখেলা পিন্ধে।
ঘটি উ থব লাগে ভাল লাগে চাই কিনে
আহ
মোৰতো কৈ আছো মই কেতিয়া যাম মোৰ এতিয়া আমাৰ ইয়াতে পাতা নাই অকমান দূৰত পাতিছো। বজ লিয়া নাই।
নেমু এটা তুলিলো
মোৰো চাৰি পাঁচটা দিন তুলি উঠাই কেনে ঘৰত থলে এতিয়া
এটা তুলিছোঁ গছৰ পৰা ইমান বেছি নালাগে। ঘৰতেই আছে
গছৰ কঁঠাল চঠাল পকিছে নে?
নাই পকা।
উ কেইটা গছ কঁঠাল গছ?
আছে তিনিটা চাৰিটা।
গছত নাৰিকল আছে?
আছে নাৰিকল আছে সৰু-সৰু ডাঙৰ নাই।
অ ডাব চাব খাব লাগে ভাল গৰম নহয়। মোৰ গছটো ডাঙৰ হৈ গৈছে অ মোৰ গছ টো ডাঙৰ হৈছে মানে হৈ যাব আৰু দুই তিনি বছৰ যাব না আৰু বেছি লাগে বয়স
পাঁচ বছৰ হলেহে ফুলিব এইটো।
অ তেনেহলে দুবছৰ মান হৈ গৈছে নেকি দৰি হৈছে তো আনিছো
অ তিনি বছৰ যাব লাগিব আৰু
হ'ব ৰাখি দিওঁ তেনেহ'লে হা।
উম', ঠিক আছে।